শুনা পাইছে?
পাইছোঁ, পাইছোঁ, আপুনি শুনা পাইছে? অ' কৰি আছে?
মই আছোঁ এনেই, এই শুৱা। পৰা উঠিলৈ অকণ চাহ অকণ খাই বহি আছোঁ।
অ' ময়ো এই একেই দেখোন, ময়ো চাহ বনাবলৈহে যাবলৈ ওলাইছিলোঁ। খোৱা বোৱা টো কি? এনেই এ মানে হেৰি পুৱাপৰত সদায় চাহ খাওঁ যে। এতিয়া তাকে চাহ খাবলৈ অকনমান বনাইছিলো।
নেকি শোৱাৰ পা উঠাপা?
শোৱাপা উঠি চাহ খাওঁ, মানে হেৰি উম, এই মই মানে হেৰি আপোনাৰ চাহটো নাখালে মানে থাকিবই নোৱাৰো মানে এ আজি মানে আজিকালি মানে চাহ খাবই লাগিব তেতিয়াে মানে টোপনি মানে ভাগে নহ'লে টোনি মানে আধা আধা টোপনি নিচিনাই হৈ থাকে কে আৰু।
চাহটো মই খাওঁ বাৰু সদায় খাওঁ। ৰাতিপুৱা এবাৰ গধূলি এবাৰ
উম, ময়ো তেনেকে ৰাতিপুৱা এবাৰ গধূলি এবাৰ আৰু কেতিয়াবা ক'ৰবাত এ হোটেল লে দোকানে চোকানে অ' এ আৰু এবাৰ কেতিয়াবা খাই দিও তিনিবাৰ হৈ যায় আৰু। উম, উম।
চাহটো খাব লাগে বাৰু, কিন্তু আপোনাৰ বেছিকৈ খালেওঁ বৰ এটা ভাল নহয় গ'ম পায় নাই?
অ' সেইটো হয় বাৰু আপোনাৰ হেৰি অ' এ কি চাহ খাই বাৰু আপুনি সেইটোৰ ওপৰত ডিপেণ্ড কৰে, আপুনি গাখীৰ চাহ খায় নে লাল চাহ খায়?
উ
বেছিকে। হেল্ল'? হেল্ল'? হেল্ল'? শুনৰ পাইছেনে? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল' শুনি পোৱা নাই, আপোনাৰ ভইচটো অহা নাই? হেল্ল'? হেল্ল'? শুনি পাইছেনে বাৰু? হেল্ল' হা